কি কৰি আছ? এ' শুই থকা নাই ৰ ' মিস্ত্ৰী কেইটামান লাগি আছে তাকে, হেৰি কৰি আছো।
অহ, মই ভাত এনেই আছিলো এতিয়া ভাত ভাত পানী খোৱা নাই বনাই হ'ল আও।
খুৱাই নাই ইমান দেৰি লৈ?
নাই, ইহঁতি ক'বাত গ'ল আহা নাই কিবা ফেন কিনিব গৈছে। দোকানত তাকে ৰৈ আছো।
ফেন আনিব মানে?
অহ ফেন লগাব মানে তাৰপা তহঁতক কি কৰিছে?
খন লগাব লগীয়া হৈ আছে চিলিঙিএখন লগাবলৈ হে কৈছোঁ। চিলিঙ এখন লগাব লাগে মানে কি আগৰ বাঁহৰ চিলিঙ আছিলে বাঁহৰ চিলিঙকেইখন বেয়া, মানে পানী উম হেৰি হল। ঘুগোলা পৰে, পুৱা ঘুগোলা পৰি থাকে।
অহ
লো নাই কাঠৰ চিলিঙি এখন লগাই এটা ৰুমতহে লগাব পাৰিছো। পইচা একেৰাহে একেলগে নোৱাও নহয় দুইখন লগাব হয়।
অহ, কাঠৰ মানে পিলাই বৰ্ডৰ?
লগাইছো আও।
উম
অহ, সে এতিয়া আকৌ কেতিয়াবা পইচা পালে কৌ এটা ৰুমত লগাম এনে
অহ -অহ তেনেকেই লগাবি আৰু এটা -এটা ৰুমত। তহঁতে যে তাকেতো বান্দৰ বিলাকে যে আমাৰ ঘৰত যে বান্দই টিং ফুটা উলিয়াই জেগাই -জেগাই সিহঁত ব
অহ, আমাৰো বৰষুণ পৰে এতিয়া সেয়া এতিয়া বৰষুণপৰা জেগাত খিনিত ই কিবা আ আঠা এটা আছে ন' টিঙত দিয়া আঠা এটা এই মিষ্ট্ৰী আঠা টো মাই মাই দিছে। এতিয়া তিংখিনি সলাব লাগিব পিছত আও এতিয়া পইচা একে সে কতনো একে বাৰতে চব কৰিব পাৰিবি? নোৱাৰিবি নহয়। সেইকাৰণে এইটো ৰুমত মানে ঘুগোলা বহুত পৰে। এই বাঁহৰ চিলিঙি বান্দৰ উঠে যে। বান্দৰে কৰ'বাৰ পৰা চাউল আনিব পিঠাগুৰি আনে, আটা টেমা আনিব। চব চিলিঙিতে পেলাই দিয়ে অ চিলিঙিত পেলাই দিয়াৰ লগে- লগে চব ৰুমত পৰে।
অ।
ৰুমত পৰা লগে-লগে, ৰুম অ ৰুমত পৰা লগে পিঠাগুড়ি আনিলে যে একে গোটেই ৰুম বগ
অ হয় দে। বান্দৰৰ পৰা মানে তহ বান্দৰ থাকিলে বহুত দেই মানুহ বিলাকে বহুত অশান্তি হয়।
এ আজি চাৰিদিন মান হৈছে মানুহে এ ঘৰৰ পৰা আটা আনিলে হবলা আটা আটা চিলিঙিৰ ওপৰত উঠাই ললে। তিনি-চাৰিটা বান্দৰ সোমাই ললে সোমাই লৈ আও একদম গোটেই আট তাহ খিনি গোটেই ৰুম খোপা বগা। দুই এতিয়া ৰুমত বিচনাতে চাবিনে চকীয়েত টেবুলে চব আৰু কাপোৰ ধুব লগীয়া কৰি পেলাইছে।
ইমান কাম বঢ়াই দিয়ে সঁচাকে মাথাতো গৰম উঠি যায়। দে ন ভাগাবিচোন এনেকে কিবা মায়ি হে কৈ- কৈ
নাই বান্দৰ খেদিব নোৱাৰ তো যিমান গিলটি লগাই গিল্টি লগালেও মানে তাহাঁতে এতিয়া চিলিঙিৰ ভিতৰত থাকে। তই কেনেকে হেৰি কৰিবি। চিলিঙিৰ ভিতৰত থকা অ লগে- লগে ত গিলটি মাৰিলেও দেখা নাপায় তাহাঁতে। অ গোটেই একে ধপ
বিলাকে দিয়ে আৰু বম
অ, এই মই ইয়াত হেৰি কৰো। এয়া ভিতৰৰ ফালৰ এ এই কাছ এডখ লৈ। চিলিং খনত ধম ধম মাৰো তেও না। যাই তাহাঁতে মানে আটা খিনি গোটেই খিনি চান চান কৰি ল'ব আৰু।
কিবা টিং এয়া লোহা বা টিঙত ধম। ধম মাৰিব লাগে গম পালি।
উম মাৰোয়ে তেও নযায় যি সেৰি। কয় আও তাহাতক অত্যাচাৰ।
অঁ। বৰ এ তেনেকে হ'লে ডাঙৰ কথা হ'ব টিং বিলাক। সোতাল।
অ, টিং ফুটা ওলালে উম টিং টো ফুটা ওলাইছে। হয় এই বিস্কুট সোপা নিব বিস্কুট সেই চিলিঙিৰ ওপৰত থবগৈ, সেইকাৰণে বুলো চিলিঙি বাঁহৰ চিলিঙি সলাই দিম কাঠৰখনত যিমান খাই খাই থাকো তাতে পৰি থাকিব হয়।
অ চিলিঙিৰ ভিতৰতো সোমাব পৰা সুবিধা কৰি সুবিধাটো। পাৰি দিবি চোন ভিতৰত সোমোৱা পথটো সিহঁতৰ।
ভিতৰ সোমাব নোৱাৰে অ, সেই বাহিৰৰ ফালৰ পৰা মাৰিব লাগিব ৱালত ইটা গাঁঠি দিব লাগিব তেতিয়াহে।
অ অ তেনেকে কৈ দিবি।
এই বাহ লগাই দিছিলে বাঁহে বান্ধি দিছিলে সোমাব নোৱাৰা ই তাহতে বাহ গা এ হেঁচি হেঁচি ঠেলি হেঁচি। সোমাই আহে সেনেকে সোমোওঁতে সোমওঁতে। মানে বা। টে বনাই দিলে আকৌ।
উম।
সেইকাৰণে।
ব দিগদাৰ দেই শ্ৰদ্ধা বান্দৱ বা আমাক। একেবাৰে সিহঁত তাতো আজি আগতে নাছিল নহয়। সে তাত কপাহ ভৱাই। সিহঁতৰ তাত। এতিয়াে একে তাতো বান্দই বান্দ। টিঙ একে পুটা উলিয়াই, মস্ত ডাঙৰ ডাঙৰ বান্দৰ আহি বহি থাকে বহি আৰু জ। জপিয়াব ইখনৰ পৰা সি। খন চব টিং ফুটা ওলাইছে বোলে। এতিয়া সলাবওতো টকা পইচা লাগে হয় ইমান। দাম তিঙো এতিয়া চয়া পাতি প বৰষুণ দিছে সেইদিনাখন গৈছে দেখিছে পানী পৰি আছে বান্দৈত টিঙত ফুটা বুলিয়ে
উ আমাৰো টিং পাতি ফুৰিব লাগে আকৌ চৰিয়া টিং পাতি ফুৰিব লাগে। আমাৰ যেনিবা এই মুখৰ ৰুমতো নপৰে আৰু ইগিটাৰ পৰে মোক মুখৰ ৰুমটোত নপৰে মুখৰ ৰুমটো সেইকাৰণে বোলোঁ মুখৰটো চিলিঙিখন সলাই দিওঁ। প্ৰথম তাৰপিছত আকৌ অলপ দিম তাৰ পিছত আকৌ ইটো ৰুমত সলাব লাগিব আ বোলোঁ এনেকে সলাব লাগিব এখন এখন কে।
উম!
যি দাম আৰু হয়।
অ বস্তু বিলাকৰ ইমান দাম আও যে একেবাৰতেনো ক'ত
এটাতে সাত এটা ৰুমতে সাত আঠ হাজাৰ বাৰ হাজাৰ মান যাবগৈ।
বা ইমান দাম
উম! উম! আমাৰ ৰুমটো এটা ৰুমটো ডাঙৰ তাতে আকৌ মিষ্টয়ে মি এতিয়া তেতিয়া খৰচ মিলি দহ হোজাৰ মানে যাব গ' অ হেৰিখিনি কিমান দি আনিলে মই ৰুমটো তিনটাই আছে বাও ৰুমটো তিনিটা যে এটা ৰুম ত মই গৰু বান্ধিয়ে থৈ দিছোঁ গৰু বান্ধা কৰি থৈছোঁ। আও চাইডৰ ৰুম এটা বনাইছিলে নহয় মাজতে অ এফালে গৰু বান্ধা বনাই থৈ দিছোঁ। গৰু এতিয়া বাহিৰ বান্ধিব নোৱাৰি চোৰৰ পা।
কেই উম!
একে কলে বোলোঁ।
হে তেনেকে যে সিও দুটা ৰুমত এটা ৰুম হলে এতিয়া এটা ৰুমত লগালে হ'ল আ
এইটো ৰুমত লগাইছো আকৌ অলপ দিনৰ পিছত আকৌ এইটো ৰুমত লগাম আৰু।
অহ!
খৰঙটো লগাই লং এয়া এদিনত আজি একোৱে নহব আজি সেই খিনি এৰুৱাবহে। অ--এই বাঁহৰ চিলিঙি খিনি আধা এৰুৱাইছে হে। এতিয়া মানুহ ৰখিয়া থাকিব লাগিব, এইটো ৰুমত আও।
অঁ!
সোমাই আহিব এতিয়া ডাইৰেক্ট ভিতৰলৈকে।
উম মানুহবোৰ ৰখি থাকিবি আও, বহি থাকিবি তাতে।
উম এইটো ৰুমত দৰ্জাখন মাৰি থৈ দিব লাগিব। তেতিয়া সেইটো ৰুমত ৰুমলে সোমাব নোৱাৰে বাৰু।
অঁ! আজি তোক ইমান ফোন কৰি আছোঁ মই ৰাতিপুৱা পৰা ত‌ই ফোনে নুঠাৱ?
উম মই এ কামত ব্যস্ত হৈ আছোঁ আকৌ এয়া চাহ দিয়া, ৰুটি বনোৱা। এ অলপ আগত ৰুটি খুৱাই কৰি লৈছোঁ। তো তাতে ভাত খাব নগ'ল ৰুটি ভাজিকে বনাই খুৱাই দিলোঁ ৰুটি-চৱজি কে বনালে হব বুলি ক'লে আৰু ৰেচিবি চাৰিটা আহিছে।
তাৰপৰা বাক ফোন কৰা নাই আজি?
অ! নাই-নাই তাইলৈও ফোন কৰা নাই, সময় বনাই দিব বনাই বনাই কৰো লে ফোন কৰিবলে
অঁ!
কামত ব্যস্ত হৈ আছোঁ আৰু কি ফোন কৰিবি আও এতিয়া আজৰি হৈছোঁ হে।
তাতে মই আকৌ প্ৰথমে বোলো এই দেৰিকে উঠে নকওঁ এতিয়া। পিছত কাটি দিলোঁ। তাৰ বোলো এতিয়া কাম হ'ল নেকি? উঠিলে নি বুলি পেলাই কৰিছোঁ আও উঠোৱা নাই আ ক'ত কাটি দিলোঁ? তাৰপা সে বোলো বাৰ ক‌ওঁৱে এইবাৰ উঠিলে চাগৈ বোলো, তাই বোলো
নাই মই হেৰিতে আজি সোনকালে উঠিলোঁ, আজি হেৰি যে মিস্তি লাগিছে যে, সোনকালে উঠি হ উম! কেতিয়াবা দেৰিকে উঠো, কেতিয়াবা সোনকালে উঠো উঠো কে কেতিয়া অকণমান আকৌ বেছি, কাম নাথাকিলে বেছি গতিকে অকণ দেৰিলৈকে শুওঁ
উম উম
অ
তাপা কাপোৰ চিলোৱা কাম কৰি আছ নেকি
কাপোৰ চিলোৱা কামতটো কৰা নাই দিনততো কৰিব নোৱাৰয়েই দিনত এয়া কামত ব্যস্ত হৈ আছো দিনত কি কৰিবি ৰাতি কৰিব লাগিব ৰাতি ব্লাউজ চিলাব লাগিব আজি। আহ বোৱাৰীজনীয়ে ব্লাউজ দিথৈ গৈছে যে। আজি কাটি পেলাই চিলাব লাগিব। ৰাতি কাটিম বুলিও ৰাতিয়ে ছেলাম এতিয়া সময় নাই। এতিয়াও ঘুগোলা চুগোলা পৰি আছে কাটিবলৈও ধৰি লও হেৰি নাই আৰু বতৰো পৰি আছে আজি।
অ আজি বতৰ পৰি আছে বাৰে বাৰে।
উম, এ অলপ আগত একে দপ দপকে বতৰ পৰিলে। আকৌ এতিয়া এতিয়া ধৰি আছে, কিন্তু বতৰটো পৰা নাই। উম আৰু অকণ পিছত, অ আকৌ আৰু অক পিছত এ মেটিক এয়া কম্পাল দিয়া ৰিজাল্ট দিছে নহয় আজি। অ সেই আমাৰ খুড়া ল'ৰা এটাও হেৰি কৰিছে নহয় এ পাছ কৰিছে মই বোলে এপাক যাব লাগিব। মাক নাইকিয়া ল'ৰা ন মাক মাকজনী মৰি থাকিলে। এপাক যাব লাগিব বোলো সন্ধিয়া। হ! অ ৰিজাল্ট ভাল হৈছে, অ। সি এটাত ফেইল কৰিছিলে সেই এটাত ফেইল কৰা হেৰিতে এতিয়া আকৌ দিছিলে। তিন নম্বৰ এটাৰ কাৰণে এটাত ফেইল কৰিলে বুজিছে নে? পোৱালীটো ছেকেড ডিভিজনে গৈছিলে এনে।
অ, বেয়া লাগে দে তেনেকে হয় নে? এক নম্বৰ দুই নম্বৰ তিনি নম্বৰ
দূখ কৰা দেখি আকৌ এতিয়া পোৱালিটো দিলে, মাক নাইকিয়া যিমানে নহওঁক বেয়া লাগে ন!
বেয়া লাগে আকৌ মাক নহ'লে এনেকে ল'ৰা ছো তুলি লবও বেয়া লাগে দে। কষ্টৰে পঢ়ে।
পোৱালীটো দেখিলেও বেয়া লাগে, পোৱালীটো দেখিলেও বেয়া লাগে, যিমানে নহওক। খানা নহলেও এনে এপাক যাম মাক নায়ে কোনো নাই বাপেক আৱ খুঢ়াইকহে থাকে ঘৰত।
অ অ।
খবৰ লব যাব লাগিব এপাক। পোৱালীটোক।
এবাৰ গলেও মনতো উম, তাকেতো উম, দেখা দিলেও ভাল পাব হয় নে নহয়?
অ, আমি নিজৰ মানুহ আক' নগলে বেয়া পাব যে। আৰু পাছ কৰিলোঁ বুলি খবৰটো ফোনটো মোলৈকে কৰি দিছে, অ বা মই পাছ কৰিলোঁ বুলি। অ সেই তেনেকুৱাত, অ তেনেকুৱাত, তেনেকুৱাত যাব লাগিব সেইকাৰণে।
অ, মনতো অকন তাৰে ভাল লাগ
এতিয়া এয়া, এয়া সি কওঁতে যাবলৈ মন গৈছে। কিন্তু এতিয়া মানে। কি মিছ কাম কৰি আছে যে, মানুহে এতিয়া। ঘৰত কোনো নাই, সেইকাৰণে এৰি থৈ যাব নোৱাৰা হ'লোঁ। সেইকাৰণে যাব এপাক আৰু।
এ মিস্ত্ৰী যোৱাৰ পিছত যাবি আও। তেতিয়া ন উ যাবই।
চাৰিটা, চাৰিটালৈ যাবগৈ। চাৰিটা, চাৰে-চাৰিটালৈ যায়গৈ। আমাৰ মিস্ত্ৰী চাৰে-চাৰিটালৈ যাবগৈ।
অ' তেতিয়াহ'লে অ', পটককে আৰু যেতিয়া ৰ'দ দি থাকিলে। পাঁচটালৈ, ছয়টালৈ আন্ধাৰে নহয়। হয়নে? আজি। কালি, বৰষুণ ধৰি আছে। গানহে, এনেইটো আন্ধাৰ নহয়।
অ' এতিয়া ভিতৰত বা, অ' এ বেছি দূৰ নহয় বাৰু! এতিয়া মানে কি! যি বতৰ পৰি, ভিতৰত কৰিব পাৰিছা। আৰু ভিতৰত কাম কৰিব পাৰে নহয় বাৰু! একো নাই বতৰতো। হ'লেও পাৰিছে। এতিয়া কি হ'ব আৰু! মোৰ ভেজাল, মোৰ ঢেৰ কাম বাঢ়িব। ৱাহ।
অ' বাঢ়িব। এদিন-দুদিন আৰু, তাৰ পৰা ভাল হৈ যাব।
বা গোটেই ৰুম খেচৌ-মেচৌ এতিয়া গোটেই বস্তুসোপা ইটো ৰুমত জাষ্ট। কৰি লৈছো। কিমান কাম ওলাব যে, মোক দেখিলে হেৰি লাগিছে। উম দেখিলেও একেবাৰে অশান্তি লাগি গৈছে, কেনেকেনো কৰিম? কি কৰিম, কোনফালৰ পৰা কৰিম? চিন্তা কৰি পাৰ পোৱা নাই গম পাইছা?
অ' কোনফালৰ পৰা কৰিম এনেকুৱা লাগে। কোন চিদিল।
অ'।
নহয় দে, এনেকুৱা মোৰ বহুত হয় এনে। হ'ব দে অ'। মই ভাত দিম গৈ, আহিছে হ'ব দে।